অহ, কি কৰি আছা?
মই আছো এনে, হেৰি ভাত খাই পেলাই বহি আছো।
অহ ', - অহ ', ভাত খালা মানে?
অহ', খালো। তুমি কি কৰি আছা?
মই ইউটিউব চাই আছিলো।
অহ ', ইউটিউব চাই আছিলা?
অহ ', মই ভাত খোৱা নাই খাম হে। এই ইউটিউব চাই পেলাই পঢ়ি আছিলো যে, সেইকাৰণে মানে অকমান দেৰিকে খাম বুলি ভাবি আছো।
অহ ', কি পঢ়ি আছিলা নো?
মই একজাম দিম যে কম্পিটেটিভ, তাৰ - তাৰ কাৰণে অলপমান প্ৰি - পপ্ৰি-প্ৰি- প্ৰিপেৰেচন কৰি আছিলো অলপমান।
অহ ', ভালেই, ইউটিউবটো এটা ভাল চ'ৰ্চ। হৈ গৈছে মানে এডুকেশ্যনৰ।
মানে বহুত হেল্প হৈ যায় আৰু আমাৰ নিচিনাইচ মানে ষ্টুডেন্টবোৰৰ কাৰণে। আমাৰ নিচিনা ল'ৰা ছোৱালী, যোনবিলাক এক্জাম দি আছে বা কচিং কৰিব নোৱাৰে। কৰি কিনে সেইটো কাৰণে অ' ফ্ৰীতে বহুত পাই যায় অ'। বহুত মানে ভাল ভাল টিচাৰ বোৰে আজিকালি ইউটিউবত ভিডিঅ' বিলাক দি দিয়েটো। বহুতখিনি হেল্প হৈ যায় ভালকে বুজাইও দিয়ে মানে বহুত বহুত খিনি বুজিও পাইছো।
উম।
কল আজিকালি মানে বহুত খিনি ক্ষেত্ৰত ভাল আৰু মানে লাগিলে কিবা
তাতো এটা বহুত ভাল কৰ্চৰ কাৰনে যদিতো চবেই চব পিনে গম গম পায় আৰু। মানে কোল কবাৰ মানে ফিত গেছৰ ৰিলেটেডে হওঁক বা কুকিংৰ ৰিলেটেড।
হুম হুম, চব বস্তুৰ কাৰনে ইজি হৈ যায়। ফিটনেছ জিম চিম এইবিলাক। পঢ়া শুনা। খানা বনোৱা, ক'ৰবাত ঘূৰিব যোৱাৰ কাৰণে। ইনফৰমেশ্যন লবলে, ইজিতে হৈ যায়।
অ' সেইটোয়ে ইজি হয় মানে। ইউটিউবটোৱে বহুত সা কৰিছে আজি।
হেল্প কৰিছে অ'।
ইউটিউবটো এজ এ চৰ্চ অফ ইনকামো বহুত ভাল হয় মানে ই। ইউটিউব এজ এ ইউটিউব ই মানে এনে কেৰিয়াৰটো বহুত।
কেৰিয়াৰ অহ অহ।
কিন্তু ফাৰ্ষ মানে সেইটোয়ে অকণ।
অকমান অকমান অহ টাইম লাগে আৰু প্ৰব্লেম হয় অকমান। নিজে অকণমান টাইম দিবও লাগে বহুত খিনি।
অহ হেটোয়ে। কিন্তু ইউটিউবটো ভাল প্লেটফৰ্ম হয়, আৰু এইতো ভাল প্লেটফৰ্ম। কম হয় চব মিল যায়।
গেমিঙে হওঁক বা যিকোনো হেৰি হওঁক, ভালকে যদি তুমি কৰা বস্তুখিনিত, ত ভাল এটা চৰ্চ মানে চৰ্চ অফ ইনকাম আহি যায় আৰু।
উম উম উম ইউটিউবটো এনে লৰ্ণং প্লেটফৰ্ম নিচিনা লব পাৰি। পাৰি কাৰণ তাত তুমি। খানা বনও শিকিব পাৰা বা পঢ়া যোনটো তুমি এতিয়া পঢ়ি আছা। তেনেকুৱা পঢ়িবলৈ তোমালে বহুত হেল্প। হৈ আছে।
হম।
তেনদা আৰু। আৰু আজিকালিটো, মানুহৰ তাত চবৰ হাতত, ফোন থাকে। ইউটিউবতটো, আৰু বেছি চব, চৱৰটাতে থাকে।
উম। মইও মইও মানে আ দুটামান, একজাম দিলো, তাতে পঢ়ি পেলাই কাৰণ ইজি, হৈ যায় মানে বস্তুবলাক, আৰু তুমি যদি, আহ, তুমি যদি বুজিও নোপোৱা তুমি ভালকে, মানে আকৌ বস্তুখিনি চাই, ভালকে তুমি আৰামছে বুজি লব, পাৰা মানে।
অহ।
মোৰো দুটামান লগৰ আছে, সিহতৰ, সিহতৰো চেনেল আছে ইউটিউব, এ, ভালে কমাই মানে কমাই, কমাই, আৰু আৰামছে মানে হৈ যায়, আৰু সিহতৰ, এতিয়া মানে ইমানো হেৰি নাই, মানে কি কয় হেৰি নাই আৰু। আৰু ইমানো গ্ৰোথ হোৱা নাই, কিন্তু মানে তেওঁ মানে, উম।
ভালে, আছে।
তুমিও চোৱা চাগে, ন মানে কিবা এনেকুৱা হেল্প, ল'বৰ কাৰণে।
ইউটোব চবে ভাল পাই ইউটোব এডভেটেনমেট্ কাৰণে হয়। একো, নাথাকিলে চবে ইউটিউব চবে চাই থাকে। ইউটিউব। এন্ত্ৰাটেইনিং কাৰণে ভাল হয়, মানে ফেমিলি টমৰ কাৰণে, বা ল'ৰা, ছোৱালীৰ কাৰণেও মানে ভাল হয়, আৰু।
উম।
ছবি চাবলৈ, টাইম স্পেন্ত কৰিবলে ভাল হয়, অ, অ, টাইম পাছ।
টাইম পাছ হৈ যায়। আৰু আজিকালি সৰু পোৱালিখিনিক লগাই দিলে হ'ল, মোবাইলটো ইউটিউব, চাই থাকিলে, সিহতক একো, নালাগে আজিকালি।
অ, সেইটোৱে, কিন্তু সেইটো, এটা একেল বেড ইনফ্লুৱেঞ্জা ভাবে মানে। পোৱালি খিনি কাৰণ, সিহত তে, যেতিয়া মানে, ফোন এডিক্ট বনি যায় ন।
উম, এড, এডিক্ট কৰাব নালাগে। অ।
অ, সেইটোয়ে। এডিক্ট কৰা নালাগে, চব বস্তুৰে মানে, এনেকুৱা এটা লিমিট
এটা লিমিট থাকে, অ, লিমিট থাকিব লাগে।
যেনেকে ইউটিউবটোতো বহুত ভাল হেৰি হয়। ভালকে যদি ৰাখে তো ভালে হয়। এডিকশ্যন বনি যাব নালাগে আৰু এডিক সন্স বেয়া হয়।
ময়ো মাজতে আ তোমাৰ গেম খেলোতে তাৰ পৰা বহুতখিনি বস্তু চালো মানে, মই মাজতে পাবজি খেলিছিলোতো। তাৰ পা বহুত বহুত খিনি বস্তু চালো আৰু বহুত খিনি যোনখিনি মই মানে দেখিছো সিহঁতৰ মানে এতিয়া মানে ভাল কমাই আছে আৰু গাড়ী চাৰি লৈ ধুনীয়া কিতা ফ্লেট-শ্লেট লৈ
উম, আজিকালি এনেকা মানে অনলাইন ৱৰ্ক বা এইবোৰ মানে বহুত বেছি বাঢ়ি আছে, যেনেকে ইনফ্লুৱেঞ্চিং, ইনফ্লুয়েঞ্চাৰ, ইউটিউবাৰ। বা কণ্টেণ্ট ক্ৰিয়েচ চন এইবোৰ মানে বহুত বেছি বাঢ়ি আছে। আৰু ইনচুয়েঞ্চাৰচ খিনি টো মানে বহুত বেছি পইচা কমাই আছে, মোৰ কেইজনমান ফ্ৰেণ্ডচ আছে সিহঁতি মানে এতিয়া মাইনাৰ হয়, মাইনাৰ একাউন্ট হয়, কিন্তু লাইক বহুত ভাল গ্ৰ'থ হৈ আছে সিহঁত। কিহঁতক মানি ওলাই যায় আৰু।
হুম, হুম আৰু ভাল টপিকৰ ওপ ওপৰত এনেও বনালেগে দিলে মানে তোমাৰ ভাল ভিউজো আহে প্লাছ তোমাৰ মানে হেল্পো হৈ যায় চবৰ কাৰণে। কিছুমান ভাল টপিক থাকে ন, ট্ৰেভেলে হৈ যাওক, ফিট ফেচ, জিম।
অ', অ', সেই তেনেকাই আৰু। আৰু আজিকালি ইনফ্লুয়েঞ্চাৰ বনিলে মানে বহুত ফটককে ফেমাচ হৈ যায় আৰু ফেমটো পোৱাৰ পিছতে মানে, তুমি মানে পইচাটো পাব বই আৰু ক'বা না কৰ পৰা, ফেমটো এবাৰ মানে পাই গ'লে ন, তেনেকা মানে পাই যায়। তেনেকে আৰু ইউটিউবটোতো বহুত ভাল চ', ইউটিউবতোটে তুমিতো হেৰি যেনেকে আ জবছবোৰ বিচাৰিব পাৰা, কেনেকে, ফ্ৰী, ফ্ৰীলাঞ্চিং ৱাগেৰা কাৰণে তুমি ইউটিউবৰ পৰা শিকিব পাৰা এডিটিং ৱাগেৰা ধুনীয়াকে
শিকিব পাৰা চব
অ', ফ্ৰীতে থাকে ধুনীয়াকে থাকে অ', ভালকে শিকিব পাৰি।
ক্লাছ ক্লাছেচও হয় ।
অ', লাইভ ক্লাছেছ বোৰতো বহুত হেল্প হয় যেনেকে আৰু বেছিক লিয়ে লাইভ ক্লাচেছ মানে এনেকোৱা বৰ্ডছ দিয়া ষ্টুডেন্টছবোৰৰ কাৰণে বেছি হেল্পফুল হয় আৰু সিহতি মানে অ', অ'
থাৰ্ড গেড, ফৰ্ড গ্ৰেড হেল্প হৈ আৰু বহুত
অ', সেই তেনেকে মানে সিহঁতৰ কাৰণে বেছি হেল্পফুল হয় আৰু কাৰণ সিহঁতে কোচিং নোলোৱাকে মানে কোচিংৰ নিচিনা ভাল কোৱালিটি অ' এডুকেচন পাই আছে নিজৰ ফোনৰ থ্ৰু দিয়ে একো পে কৰিব নালাগে ন ত' সেইটো বহুত ভাল হয় আৰু।
ভাল বস্তু আহ এনেও মানে আজিকালি এইবিলাক বস্তু অলপ ভালকে মানে হেৰি ব্যৱহাৰ কৰিলে মানে
অ', ধুনীয়াকে কেৰিয়াৰ এটা বনাব পাৰি আৰু এইবোৰত অ'। পিছত। কম্পিটেটিভ এক্সামৰ কাৰণে কি কৰিছা।
মই তোমাৰ আপ হে কয় থাৰ্ড গ্ৰেড
অ, অ এছ এ চি ন।
হম হম।
উ ভালে আছা ঘৰা
এছ এছ চি, থাৰ্ড গ্ৰেড ইপিনে তোমাৰ ৰে'লৱে এক্সামবোৰ । মানে বহুত হেল্প হৈ যায় আৰু মইতো বাৰু বহুত হেল্প পাইছো দেই বাকী বেলেগ নাজানো।
অ তুমি মানে এনেকুৱা মানে কিবা প্লেন বি ভাবিছা কেৰিয়াৰৰ কাৰণে মানে কি কৰিবা পিছলে।
এতিয়াতো বৰ্তমান এইটোৱে আছে বাকী পিছত চাওঁ বুলি ভাবিছো আৰু এনে লাইক বিজনেছ । যি হওক
উম, সেই তটো হয়। আজিকালিটো এতিয়া আৰু মানুহক মানে। যোনটো এতিয়া ৱৰ্ক কালচাৰ, যেনেকে বাঢ়ি গৈছে আৰু। যেনেকা মানে গম পাইছা, আৰু কি কব বিচাৰিছো। কম্পিটিচ কম্পেটিছ, কম্পি ন, হৈ গৈছে চব জেগাতে আৰু পইচা, কেৰিয়াৰটো বহুত মানে, ইম্পৰ্টেণ্ট হয় আৰু মানুহ বিলাকে। আৰু এটাত লাগি থলে, মানে ইমান ফটকে হেৰি নহয়, ন, প্লেন বি লাগে আৰু মানুহক। আৰু যোনটোতো জানেই, গমেণ্ট, গভমেণ্ট মানে এনেক এ, হেৰি হৈছে ন, কি চব গৈ, পেলাই গভমেন্ট এক্সামবোৰতে লাগে। মানে এনেকুৱা, গৱমেণ্ট জবছ বোৰতো, মানে চবে বিচাৰে। কিন্তু একচেলি, গভমেণ্ট জব। পিছতে বহুত মানুহ এনেকুৱা লাগি থাকে। ত' সেইকাৰণে মানে, এনেকুৱা এটা প্লেন বি, এটাত অ, সেই পোৱাত টো, পাই হা। নোপোৱা নহয় পোৱাত পায় যোনে পায়, সেইকেইটাৰ কাৰণে বহুত মানে একদম ভাল হৈ যায়। আৰু যোনকেইট নাপায় যোনকেইটা নাপায়, সিহতৰ কাৰণে, মানে এইটো লোপত, ষ্ট্ৰোক কৰি থকা নিচিনা হৈ যায়, আৰু সিহত।
উম, হম্।
মানে একেটা হেৰিতে অ, কি এনেকা নহয় কি মানে প্ৰিপয়াৰ কৰিব নালাগেজ প্ৰিপয়াৰটো অভিয়াচলি কৰিব লাগে, কাৰণ গমেন্ট জবত বহুত ষ্টেবিলিটি আছে। মানে তুমি পাবা পইচা। আৰু ভাল হয়, ইনকাম চ'ৰ্চ ভাল হয় আৰু যদি মানে ষ্টেবল ইনকাম চ পইচা এটা পাবা আৰু। তুমি গভমেণ্ট জব চেৱ টো কাৰণে মানে কম্পিটিচনচ বেছি আৰু।
অ'।
অ মানে যিহেতু এটা ষ্টেবিলিটি পাই আছা। সেইকাৰণে মানে কম্পিটিচনচ ও বেছি হয় সেইটো তো বাৰু অভিয়াছ হয়। ত, সেইটোয়ে আৰু মানে মানুহৰ প্লেন বি এটা থাকিব লাগে। কাৰীয়াৰৰ হিচাপত এটলিষ্ট।
আৰু ট্ৰাইও কৰি থাকিবা। লাগে চব, চবফালে।
উম আৰু ইউটিউবততো পায়ে যায় এখোপা মানে এনেকে। অ' আৰু বহুতচ ভিডিঅ'জ থাকে, য'ত সিহঁতি মানে কয়। অ', ত ইউটিউবটো চাব পাৰি মানে কেনেকা, কেনেকা বহুত বেলেগ বেলেগ টাইপৰ কাৰীয়াৰ অপচনছ। থাকে যোনবোৰ মানে মানুহে ল'ব পাৰে, অ' আৰু অনলাইন কেনেকে পইচা নি ইউ কম কৰিব পাৰি অ', সেইটো ত' মানে বহুত কিবা-কিবি থাকে। অ', যেনেকে আজিকালি এই মানে আজিকালি বেছিভাগ এনেকে এ আই টাইম হৈ গৈছে ন, ত' তই এ আই ইউজ কৰি পেলেও মানে পইচা ইনকাম কৰিবৰ মানে হেৰি কৰিব পাৰি আৰু।
অ', পাৰি।
অ', সেইখিনিও ইউটিউবত শিকে, ইউটিউবতটো মানে আধাতকে বেছি বস্তু বতে পাই যায়, বহুত বস্তু, মানে ম আ, পুৰা বুলি কলেও ভুল নহ'ব। কাৰণ ইউটিউবত চব থাকে, থাকি উম।
উম, মাজতে মই ইউটিউব চাই পেলাই খানাও বনালো ভালকে, মানে কিছুমান নতুন ডিচ ট্ৰাই, ট্ৰাই কৰিলো বনাই।
অ', ইউটিউবৰ পৰাতো ৰেচিপিটো এনেও বহুত ইজিলি পাৰি এতিয়া মানে তুমি একো বনাব নাজানিলেওঁ তুমি ইউটিউবৰ পৰাও চব শিক শিকি যাবা এনেই শিকি যাবা তাত এসোপা ভিডিঅ'জ আছে যোনবোৰ মানে কিছুমান ভিডিঅ'জ আছে তেনেকা সৰু পোৱালীক যেনেকে বুজাই বুজাই তেনেকুৱা নিচিনাকে বুজাই আৰু তেনেকাকে তেনেকাতে গম ফালেতো আৰু তেতিয়াটো অভিয়াচলি পাৰিবই কোনো কো যোনে না বনাব নাজানে না মানুহও মানে পাৰিব আৰু বনাব
আৰু মই এনেই আৰ্ট আৰ্ট কৰিব নাজানো কিন্তু তাৰ পৰা মই চাই চাই ইজি ৱেট মানে একদম সহজ হেৰিত পদ্ধতিত মানে মই তাৰ পৰা চাই লৈছো আৰু ধুনীয়াকে মই আৰ্টো কৰিছো তাৰ পৰা চাই পেলাই ইজি হেৰি ৱেট মানে